হেল্ল'?
অ হেল্ল' শুনছানে?
অ শুনিছো, কি কৰিছা?
সেয়ে আছোঁ ইনে। আগফালে অকনমান কিমাননো বহি থাকিবা ফেনত তলত অকনমান খোজ কাঢ়িছো।
অ মইও আগফাল পাছফাল এনেকে কৰি আছো।
অ চাহ - তাহ খোৱা-বোৱা কৰিলা?
উম খালো খালো, এ অকল অলপ আগত খাই উঠিছো, তুমি খালা নাই?
উম খালো খালো ভাত পানী।
ভাত - পানী খালো এই দুপৰীয়া আজি ভাত খোৱা নাই মানে ৰাতিহে ভাত এ দিনতে ভাত খালো। ৰাতিপুৱাতে ভাত খালো মানে দুপৰীয়া পা পানী ভাত খোৱা নাই।
এই খোৱা নাই আৰু।
উম।
কেহে বতৰৰ সেইফালে ঠিকে আছে নহয়, অহ খালো অ খালো। অ।
তোমালোকৰ ফালে?
এ আমাক, আমাক এইকেইদিন বৰষুণ দি আছিলে আজি অলপ ৰ'দ দিছে আৰু।
অ অ তাৰপিছত মাছ - চাছ ওলাইছে চাগে আৰু? বৰষুণ দি আছে, পানীও অকমান অকমান হৈছে।
পানীটো পুৰা হৈছে কিন্তু মাছ নাই, কতনো মাছ পাবা বুজিলি।
জাল খানি
নাই অ মাছ, পাতিছ কিদিও মানে লগা নাই। আজিকালিনো ক'ত লোকেল মাছ খাবলৈ পাবা? লোকেল মাছ নাইয়ে তেনেকে বইলাৰহে আৰু।
অ অ, আৰু
আমাৰ এইফালে তোমাৰ নাইয়ে তেনেকে পাবলে, আজিকালি আৰু ঘৰে ঘৰে ব্ৰইলাৰ ফাৰ্মৰ
অ বইলাৰ ফাৰ্ম। হেৰি নাই নিকি লোকে লো লোকে লোকেল এনেই হেৰিটো ন নাপায় নি মুৰ্গী?
লোকেল মুৰ্গী নোপোহে মানুহে, গাঁৱত এতিয়া তোমাৰ পুহিবলৈ নিদিয়েই তেনেকে।
নুপুহে নি? অ অ। খাব পাৰে, পুহিব নোৱাৰে।
পুহিব নোৱাৰে তাকে। আমাৰ তোমাৰ কি কবা মানে আমাৰ? নাই আমাৰ আমাৰ ঘৰত নাই কিন্তু আমাৰ গোটেই গাঁওখনতে ব্ৰইলাৰ ফাৰ্মেই হ'লগে। ব্ৰইলাৰ ফাৰ্মে তোমাৰ মানে পৰিৱেশ বিনষ্ট কৰি দিছে।
উম কৰ্ম সংংস্থাপন হৈছে আৰু।
উম এই কৰ্ম সংস্থাপন হল হৈছে মানে ঠিকেই আছে কৰ্ম কৰি হৈছে কিন্তু অলপ চফাকে থাকক। চাফাকে চাফ চিকুণতাটো বজাই ৰাখিলে ভাল হয় আৰু সেই বেয়া মানে তোমাৰ মানে তুমি গোন্ধটো ললে মানে এতিয়াতো আমি খাবলেতো এৰিলোৱে বাৰু কিন্তু তোমাৰ মানে দেখিলেই তোমাৰ মানে কিবা লাগি যাব একদম গাঁওখনৰ পৰা তোমাৰ মানে গাওঁ খনৰ যদি পঞ্চাছ ঘৰ মানুহ আছে প্ৰায় ত্ৰিছ ঘৰখনত আছে নেকি তোমাৰ ব্ৰইলাৰ ফাৰ্ম তেনেকুৱা মানে আমা আমাৰ গাঁওখন দেই তেনেকুৱা উম এই মাখি মানে তুমি ভাত এইটো মানে খাবলে ভাবিব লাগিব তুমি মাখি পতাপতত
অ ব্ৰইলাৰ থাকিলে বহুত মাখি হয় গোন্ধ তোমাৰ এইবোৰ বেমাৰ কৰি দিয়ে মানে পেট পেট চেটত ধৰি যায়গে
উম এই পেট নহয় তোমাৰ গেছ গেছ হৈ যায়গে তোমাৰ মানে
ফম যায় অ
গোন্ধটো পালে মানে এই গৰমত আৰু মানে আমি কি হয় দেখি থকা যে আমি তেওঁ
এতিয়া দেখি থাকিলেনো আহ
বিশনা হৈ যায় উম বিশনা হৈ যায় এই আমাৰ ইয়াত ব্ৰইলাৰ উম চিঞৰ বাখৰটো বিশেষকে তোমাৰ গোন্ধটো তোমালোকে এতিয়া তোমালোকে পোৱা নাই মানে আমি পাই থকা যে
অ গোন্ধটো বহুত বেয়া পাওঁ হয়
উম গোন্ধটো বেয়া মানে তোমাৰ গোটেই গোটেই ঘৰৰ মানে তোমাৰ যিমান হেৰি কৰি ফা চাফ চিকুণতা বজাই ৰাখিলেঁও তোমাৰ এ মাখিটোতো হবই
অ আৰু বিজাণু মাখিটোয়ে এতিয়া তোমাৰ বেমাৰত বীজাণু সেই আনেই নহয়
উম আৰু ব্ৰইলাৰটো তোমাৰ কি হয় মানে খালেও কিছুমানৰ চাবাচোন এলাৰ্জি টাইপ হয় কিছুমানৰ দেই চবৰে নহয় মোৰো হয় মোৰো হয় এলাৰ্জী টাইপ আৰু এইবোৰ দেখি থাকো
আৰু এইবোৰ মেডিচিন মাৰা যে
এই তোমাৰ মানে ধৰা এনেই আমি এতিয়া ওচৰতে আছো কাৰণে ব্ৰইলাৰ কথাটো গম পাওঁ ব্ৰইলাৰটো খোৱাটো মানুহৰ একদম ভাল নহয় ভাল নহয় মানে স্বাস্থ্য স্বাস্থ্য কাৰণে উপযোগী নহয়
উম উম আয় আৰু লোকেলটো বহুত দাম ন আপোনাৰ তোমাৰ খাচী চাচি বোৰ দাম এতিয়া ব্ৰইলাৰটোকে খাব লাগিব কইলাটোও চব চব টাইমত নাপায় চব জেগাত নেপায় আৰু কইলাৰ ফাৰ্ম বুলি এনেকে নাই ব্ৰইলাৰ বুলিহে মানে মানুহে পুহে
উম আমি এতিয়া দেখি থকা যে তোমাৰ অকণমানিতে পোৱালিটো উলিয়াব আমাৰ যেনেকে হাঁহ চাহাৰ পোৱালিবোৰ ওলাই তেনেকে তোমাৰ পোৱালিবোৰ আনিব আনি পেলাই তোমাৰ এ ধে হেৰি তোমাৰ দি থাকিব আৰু দানা সৰুতে কিছুমান মৰিব কিছুমান জীয়িব তেনেকুৱা মানে তাৰ পিছত পোন্ধৰ দিন নে কেইদিনত সিহতি বেজীতো মাৰি ভেকচিন দি দিয়ে তোমাৰ চকুত দিয়ে চ মই দেখা কথা দেই মই দেখা কথা কাৰণে কৈছো তোমাক এই ব্ৰইলাৰটোৰ সেই ভেকচিনটো দি দিয়ে তোমাৰ য'ত ভেকচিনটো দিব এনেকে ফুলি আহে বস্তুকোণ। যতে দিয়ক মানে তোমাক।
কৰি পেলাই মানে, মানে তোমাৰ তাৰ মানে এইটো কেজ- কেজী চিষ্টেমতেটো হেহঁতি হেই কৰে ন' তাৰমানে বেছি দাম পাবলে হেহঁতি তেনেকুৱা ফুলাই দিয়ে নেকি বাৰু?
ফুলাই দিয়ে মানে নহয় সেই ভেকচিনটো কিবা তোমাৰ এ এ কিবা বেমাৰ এটা আছে বইলাৰ বইলা-বইলাৰো চৰ্দি লাগে নহয় গম পাইছা নে নাই অ'প্ৰতিষেধক মানে চু কুত দিয়ে চকুত দিয়ে তেনেকে দিয়া দি, দি পেলাইহে তোমাৰ ইমান কৰি বস্তু এটা দুই, তিনি চাৰি, পাঁচ কেজি কৰি দিয়া ধেমালি নেকি
অ' তোন এই খোপা গোটেই ঔষধ খোপা আমি খাইছো।
উম, গোটেই ঔষধটোৱে খাই পেলাই গাত দে এতিয়া উপায়ো নাই মানুহে নেখালেও নহয়। কিন্তু সেইটো কিন্তু বৰ মাৰাত্মক আকৌ দেই অ'মানে খোৱাটো উম, তাৰ মানে তোমাৰ ধৰা সেই ভেকচিনটো বিয়া পিছত তাত যিটো মানে তোমাৰ সেই দানাটো দিয়ে বইলাৰ যিটো দানা তাত সেইবোৰ কিবা শুকান মাছৰ গুৰি দিয়ে সেনেকুৱাহে শুনিছো দেই। সেইটো মানে গোন্ধটো কিমান বেয়া আৰু তোমাৰ। আৰু গৰম দিনত যে কি জানা গৰম দিনত বইলাৰটো পুৰা পোক দি দিয়ে।
অ',
উম, দম লে লেঙুৱাই থকা কিছুমান এই গৰমত এতিয়া কেনেকুৱা হয় আৰু বইলাৰ বস্তুটো কোমল মাংস নহয় জানো অ'কিছুমান আছ ষ্ট্ৰং হয় কিছুমান লেঙেৰা ভেঙেৰা থাকে নহয় সেইবোৰ একদম মানে তোমাৰ পোক দি দিয়ে। মোৰ মানে দেখি পেলাই মানে আমাৰ গাওখনত গোটেই তোমাৰ বইলাৰ ফাৰ্মেই হৈ গ'ল মানে।
অ' অ' সেইকাৰণে চাগে তুমি খাবও নোৱাৰা।
উম, তে এ এতিয়া মানে প্ৰায় এৰা নিচিনাই হৈছে আমাৰ।
উম, এনে কি খোৱা মাংস বেলেগ কয়লা- চয়লা
এ এনেই কেতিয়াবা, এ এনেই কেতিয়াবা সেইয়াই য়াও এ মাছ আনে। তাৰপিছতে মুৰ্গী, চোৰ্গী কেতিয়াকে পালে আনে আৰু এইবা
এ মাছ অকণ আনি খুৱাই ভাল লোকেল মাছ অকণ।
উম, তেনেকে হাঁহ-চাহ ও বেছি নাখাওঁ কেতিয়াবা কাৰচিত খাওঁ বাৰু কিন্তু
এইবোৰ হাঁহটো ইমান ভাল বস্তু নহয়, নহয়।
নহয় অ' হাঁহতো বেমাৰী প্ৰেছা-চেচাৰৰ কাৰণেও বেয়া।
বেয়া, বেয়া এতিয়াবা কাৰ্চিৎ খাওঁ আৰু একদম বহুত দিন ধৰা এবছৰ মূৰত এনেকে। খাও আৰু অ' পাৰতো ভাল বাৰো উম, আকৌ বেছি হাই প্ৰেছৰ থকা মানুহ
কিবা এটা বেয়া লাগে ন, বাকীবোৰ যেন- যেনেকে খাব পাৰি
উম, পাৰতো খাব নোৱাৰি মানে কি মৰম লাগে ইমান ধুনীয়া চৰাইটো মানুহে কেনেকে মাৰি খাব
মাৰিবা সেইটোয়ে মানে ভাল যদিও উপকাৰী যদিও মানে খাবলৈ মন নাযায়।
মন নাযায় অ। কিমান ধুনীয়া অ' শান্তিত মানে শান শান্তিৰ প্ৰতীক বুলি ক'লে পাৰটোৱে তোমাৰ বুজাই দেখোন। এনেকে কেনেকেনো মাৰি খাবা বাৰু কোৱাচোন?
আৰু প্ৰতিটো বস্তুৱে মানে মোৰ হেৰি হয়, এতিয়া ব্ৰইলাৰ, কইলাৰ পৰা ধৰিতো মই হাঁহ, কুকুৰা, ছাগলী যিমানেই নহওঁক সেইবোৰতো প্ৰতিটোৰে জিয় আছে ন, মাৰিবলৈ, মিলিবলৈ, খাবলে। হ'লেও কি কৰিবা, মানুহ হৈছোঁ যেতিয়া নোখোৱাকেও থাকিব নোৱাৰো নহয়।
উম। হ'লেও বইলাৰটো যিমান মানে তোমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী নহয়। মানুহেতো খাবলৈ এৰা নাই।
অঁ, এৰা নাই। খাই, এতিয়া বইলাৰ কইলা যেনিবা নো নোখোৱাকে থাকিব, শাক-পাচলিবোৰ কেনেকে নোখোৱাকে থাকিব।
শাক-পাচলিও খাব লাগিব এতিয়া, শাক-পাচলিতটো মেদিচিন দিছে।
উম, সেইটোৱে, এতিয়া মাংস নোখোৱাকে থাকিব পাৰিব, এতিয়া খাবই লাগিব, কিমান নো মানে আমাৰ গাঁৱৰ মানুহখিনিৰ বাৰো দিগদাৰ নাই, তুলি-মেলি কিন্তু মানে তোমাৰ হেৰিয়ঁত থকা খিনি কেনেকে খাবনো, কিনিয়ে খাব লাগিব।
উম। তাকেই আৰু, সেইয়াই।
তাকে, ব্ৰইলাৰ কথাটো শুনিহে কিবা ভাল লগা নাই।
উম, ভাল লগা নাই মানে, তুমি দেখিলেতো তোমাৰ আৰু ভাল নালাগিব। অ, আমি আগতে খুব ভাল পাওঁ, মোৰ যে প্ৰিয় মাংস আছিলে ব্ৰইলাৰে।
ব্যৱসায় উন্নত থাকে। সেইটোৱে। এতিয়া ব্যৱসায়টো চলি যাবলৈ হ'লেতো তেনেকে নিব লাগিব, উপায় নাই। তেওঁলোকেওতো অ, তেওঁলোকেওতো এইটো মানে বেয়া পাই, কিন্তু উপায় নাই ন, নিজৰ এতিয়া নিজৰ কাৰণে কৰিব লাগে আকৌ স-পৰিয়ালৰ কাৰণেতো কৰিব লাগে কিবা এটা।
মানুহ বিলাকে বুজি নাপায়, তোমাৰ মৰা, মৰেওতো বহুত বইলা মৰে। বহুত বইলাৰ মৰে, আৰু সেইবিলাক মানে নিৰ্দিষ্ট ঠাইত পেলাব লাগে, ধুনীয়াকে পুত তি-মেলি ধৰা, গোন্ধটো নহাকে। অ, কিন্তু মানুহবিলাকে মানুহ বিলাকে অন্যায় কৰে, গম পাইছা নে নাই। পৰিবেশ বিনষ্ট কৰি পেলাইছে। মানে তোমাৰ ধৰা, পাছফালে পেলাই দিলে, কাৰোবাৰ পৰা বাৰীৰ আগফালে পেলাই দিলে, সেইটো কুকুৰে বুটলি আনি তোমাৰ গোটেই অ, মানুহৰ ঘৰৰ চোতালত পেলালে। টেই মানে পৰিৱেশটোৱে বিনষ্ট হৈ যোৱা নহয় জানো।
উম, আকৌ তাতে এইবোৰ মাখি-চাখি পৰিব, সেয়াই গৈ খাদ্যত পৰিবগে। সেয়া খাই পেলাই আকৌ সেয়া বেমাৰ হ'ব।
সেইটোৱে। এইবিলাকৰ কাৰণে অলপ মানে তোমাৰ গাঁও
এ, সেইটোৱে, গাওখনৰ সজাগতা কাৰণেটো তোমালোকে মানে, মানে উঠি অহা প্ৰজন্ম খিনিয়ে অলপ চকু দিব লাগিব, তাত মানে। যে এইটো এখন সজাগতা সভা পাতিব লাগিব।
হয়।
সেইটো মানে তোমাৰ যিমান খিনি ব্ৰইলাৰ পোহা বোলা বুলিয়ে কোৱা নাই মানে। মানুহ খিনিক কথাখিনি বুজাব লাগিব যে, এইটো আমাৰ পৰিৱেশ। বিনষ্ট কৰিছে আমাৰ বেমাৰ আনিব আপোনোকে মানে যে এইটো নিৰ্দিষ্ট স্থানত উ পেলাওক বা নিৰ্দিষ্ট জেগাত থওক।
সেইটোৱে নহয় সেহঁতি অ' কাম কৰিতো খাবই লাগিব ধৰা চবে খাব লাগিব। আমিও খাব লাগিব। ভৱিষ্যতে আমিও কৰিব লাগিব যদি একো উপায় নাথাকে আমাৰ হাতত। কিন্তু মানে চাফ চিকুণতটো ব
এই ব্ৰইলাৰ ফাৰ্ম ব্ৰইলাৰ ফাৰ্মখন সদায় চাফ চিকুণ হ'ব লাগে। সেইটো তোমাৰ এতিয়া। যদি তেনেকে বুজি নাপায় তেনেকুৱা যদি হৈছে মানে তেনেকুৱা অৱস্থা যদি হৈছে তোমালোকে তেনেকুৱা কৰিব লাগিবগে। গাঁৱৰ মানে গাঁৱৰ মানে তোমাৰ যিখিনি উঠি অহা ল'ৰা-ছোৱালী সেইখিনিয়ে হেই মানুহ খিনিক বুজাব লাগিব। এইটোৰপা কি হয়? সিহঁতবোৰে ইমানবোৰ নুবুজিবও পায়।
বুজিবও পাই। নাই সিহঁতকো উঠ
ৱা আকৌ, হ'লেও সেইখিনি তোমালোকে মানে চকু দিব লাগিব। তোমালোকে এখন মিটিং দি দিবা লাগিলে। মিটিং দি মানুহ খিনি গোটাই কথা খিনি বুজাবা যে গোটেই গাঁওখনৰ এ তোমালোকৰ ঘৰ ল বা আমাৰ ঘৰ লগতে গোটেই গাঁওখনেৰে পৰিৱেশ বিনষ্ট আছে সৰু সৰু ল'ৰা-ছোৱালী আছে এইবোৰ। ল'ৰা-ছোৱালীও অসুস্থ হ'ব।
বিশেষকে মাখিটো তোমাৰ, মাখি কিমান বেয়া বীজাণু হেৰি কৰে। মাখিটো মানে হ'লে তোমাৰ সেইটোৰ নিচিনা অশান্তি বস্তু নাই।
উম, সেইটোয়ে হাইজিন মেইণ্টেইন কৰিব লাগিব, মানে হাইজিন। টো মেইণ্টেইন কৰিব পাৰিলে একো নাই। চবেইতটো চব পোহে এতিয়া গাহৰি জান নোপোহে। গাহৰিৰ পৰাও ঢেৰ বেমাৰ আহে কিন্তু তেওঁলোকে বহুত বহুতৰ জেগাত হয় হেৰি হয়।
হয়। সেইটোৱে কথাটো মানে। হ'লেও অলপ সজাগ নিজৰ ঘৰত আছে যেতিয়া নিজে অকণ সেহেঁতে কিন্তু কেতিয়াও নাখায় ব্ৰইলাৰটো। তুমি তুমি চাব পাৰা। যোনে কিছুমানে যোনে মানে বস্তুটো পুহি আছে, সেহঁতি যে দৰবটো মেডিচিনটো সিহঁতৰ গাত ব ভৰাই পেলাই ডাঙৰ কৰি আছে সেহেঁতিতো গম পায়।
পাই পাই।
উম সেহেঁতি যে গোটেই মেডিচিনটো ভৰাই আছে। সেহেঁতি সেইতো মানে
অহ সিহঁতে সেইবোৰ চব কথা সিহঁতে সেইবোৰ কথা চব গম পায়েই। তাৰ পিছতো সিহঁতি নি জে সেইটো হেৰি ৰাখিব লাগে। খেয়াল ৰাখিব লাগে। সাৱধানতাটো নিজে অৱলম্বন কৰিব লাগে। পিছত বেমাৰ হওক গোটেই গাঁওখনে যদি কিবা এটা নহওক হৈ যায় তেতিয়া কি হ'ব? নহয় নহ'ব বুলি তুমি ক'ব নোৱাৰা মানে। হৈ যাবও পায়। সেইবোৰ মানে বহুত বেয়া বস্তু। বিষাক্ত হয় মানে সেইবোৰ।